উম।
আহ উ ভাগৰে লাগিল মোৰ জানানা।
উম আজি কি বৰষুণ দিল ন।
অঁ। খপককাই দিলা বাৰু শুন আৰু কি ধুনীয়া বতাহ মাৰছি।
উম।
গচা একদম মানে শীতল বিৰল হৈ গৈছে।
সেইটো
মই বছা আজি ঘৰত আহ কিনে। এ সেইটো কাৰণে গাই আছো আজি মুনুৰ জন্ম দিন
হ আমাৰ মুনুৰ জন্মদিন
অ বাপৰে
মই প্ৰথম শুনাতে মই প্ৰথম সেই কি কয় এইগিলা যি এই ছবি তবি গিলা মানে সৰু যে ত্ৰিশ হে ছবি পাই ত্ৰিশ ছয় ডিজি যায় ত্ৰিশ ছয়ত্ৰিশ সেই গিলা পায় উম মোটামুটি ত্ৰিশ মান হয় আৰু মই সেইটো বুলি ভাবিছিলো মই ভাবিছো এইগিলাত কোমবাই কিবা সেই হৈছে কিজানি অ তাৰপিছত যই আছো অ চুতি অ ডাঙৰ ছবিত ডাঙৰ চবিৰ গান এইটো অলপ দেইত পিছতেহে গম পাইছো
মইয়ো এই পৰহি না অ পৰহি গম পাইছো মই
অ মোৰ গম্পা দীঘল দেই
মই পৰহি গম পাইছো
মই ভাবিছিলো এইবাৰ ভাবছো এইবাৰ জন্ম দিনত মই এইটো গানতে এটা ভিডিঅ' বন নাও নেকে
পাৰবি তই
এ মোত মই তোৰ জন্মদিনত এইবাৰ বঢ়িয়াই ইন অলপ মানে আনকমন টাইপত মই তোক মানে কি কৰিম এইটো শুভেচ্ছা জনাম
অ বহুত আন কমন তই কিন্তু তই কিন্তু তই কিন্তু চবি খন লগাবা লাগিব কিন্তু জোতা তে
তই জনাবা হ'লে বগান্দই এৰা আগৰ বাৰ
মই জনাম জনাম জনাম ইবাৰ একদম আন কমন টাইপ মানে আন কমন ধৰণত জনাম ত কিন্তু লগাবা লাগব ক
ক'ত লগাবা লাগব ক'ত?
মই যি তোক তহঁতৰ ঘৰৰ মানুহৰ আপিটোৰো ফটো যি দিছো দে তাতে
হে?
এ মই যি তোক তহঁতৰ ঘৰৰ মানুহৰ আপি তৰ ফটোখন যি দিছিলো এ গধূলি।
ম অ অ অ অ কিয় নগাম
অ।
প্ৰশ্নই নেনগা
একদম আনকমন বহুত আনকমনান মই ভাবিয়ে থৈ দিছো।
অ বেয়া বেয়া চাই একো নহয় কিন্তু দে।
নহয় ধুনীয়া মৰম লাগা। আৰু এই হেৰি এ আমাৰ বগাৰ কীতান বাড জন্মদিন ন?
এ তোৰ এইটো মাহৰে এইটো নহয় নেক্স মাহৰ এ এই কি কয় জুলাই মাহৰ কিবা চৌবিশ তেইছ চব্ববিশ তাৰিখে আছিল চাগে। কিয়া?
চৌব্বিছ
অ কি দিবি?
সময় আছে চোন।
আছে একমাহে আছ
কি দিবি মানে সি বা কি ভাল পাই ইতা।
নাজানো নহয় মোতটো মোতটো ঠিকে হৈ গেল।
তে কি বস্তু ভাল পায়?
সেইটো।
গাড়ীও ভাল পা তেতিয়াও কথাটো বেলেগ আছিল ভাল পায় নে নাপায় বা গাড়ী কেইটান আৰু
শুন এইটো বস্তু যে মই তোক কছো তই-তই নাক ভঙনাক নকবি দে।
ফুলৰ
এ নহয় এ এইটো জন্মদিনৰ আৰু প্ৰশুষ্টটো এ মোক বন নাক ভঙলি যেিতাই তাই মোক কবা হাঁহ শাক দিচি।
মানে কেনেকে কবা হাক দিছি।
কৈছি যে এই বস্তুতটো তোৰ মোৰ মাজতে এ ৰা সেইতেন কাকো নকবি দুইদিনমানান ব তিন দিন মান আগত চবকাে অকল সেনেকা বুলি কৈছে কিন্তু মইতো ক'লো কিন্তু তাক তাইক নক কবি যে তক মই কৈছো আৰু সেইকো নকবি। ইলৌল বগামূলাক অ,
নকও দে। এ মই সেইদিনাখন্বছা এই শুনচোন সেইদিনাখনান বছা আমাৰ সংগঠনটোত মই হেৰি কৰিলো দেই কি বুলি ক মানে এই মাতেই দি যি সেই কৰে যি মাতো যি দেই ৰেকৰ্ড কৰিছি দেই
অ', অ', অ', অ', গম পাইছোকৌ নেটৱক নাই তোৰ। অ, আইছে।
এইবাৰ আইছি।
অহ ',
আইছি না ভালকে? অ তাতে তাতে মই মানে দি। দেই এ মই যিতিান শুনলো নিজে। এই মানে মই তোৰো মাতো শুনে যেন বাচো জানানা। মানে কিবালো একে। একে একে হৈ গৈছে মই তোক দিম দেচোন মোৰ সেইটো।
অ দিবিবি দিবি মানে মই। অ দিবি মানে মোৰ লগত কথা পাতি পাতি তোৰ মানে একে একে হৈ গৈছে।
মানে ইটানটোৰ মাতো যেনে হৈ আছে। মানে সেই সেইটো সময়ত মানে মোৰ। সেনে হৈ গৈছিল।
এ
মলবোলো মলবোলো এই মাতটোততৰে মোৰ মাতটো হৈছে মই মইছা কি জানি পাঁচ ছয় বাৰ মানো শুনিছো জানো।
হম‌
তে আৰু আৰু এইকেইটা নহয় এনেকুৱা।
সেইয়টো বেছ
তোৰ চলি লাগিছে।
নাই লাগা ম আৰাম কৰি শুই আছো সেইটো কাৰণে।
মোৰ তুপনি লাগছি বছে বিৰেত জান। উম তোৰ আৰু এক টকা আছে ন।
অ, অ, আৰু এক টকা।
তোৰ এক টকা আছে হ'ব দে মই মোৰ এক টকা মই তোক দেও।
উম।
তই মই এক টকা দিবি মই তই আৰু এক টকা হৈ যাব দে।
তহৰত চব শেষ
শেষ
হ এইটো যদি ত্ৰিশ মিনিট কৈদিলে হয় যে ত্ৰিশ কথাই পাতিবা লাগিব আমি কি কৰি থাকলো হয়। মইো মইো দহ মিনিট বহুত ঠিকে আছে গ'ম পাইছো নে।
আচ্ছা বছা আহ কিবা এটা যাহ যেন পাইছো সময়খিনি।
এ হ'ল নে কি অ চাই থাক।
নাই হোৱা নাই মই চাই আছিলো এই আমাৰ বাচা আমাৰ বাচা। পেগুমেম সেই মই সেই কৈছো সমাজতো কৈছো আমাৰ সৰুতো জন্মদিনত এনেকে গাম দে আমাৰ। আমাৰ সৰুতটো জন্মত বিন আমাৰ সৰুৰ জন্মদিন। এ নহয়োৰ কিবা মানে গানটোৰ কিবা সুতটো বঢ়িয়া লাগে।
এ মানে কি জান, এ নাম গাইজি
তাৰে
ন নামটো এইটো সুৰতে গায়, সেই নাম গা সুটোত নামৰ শব্দবিলাক গুছে কিনে তোৰ এই তোৰ গানতটো সোমাই দিছি।
কিন্তু মিলছি শব্দ গীটা।
মিলি গৈছে ভাল লাগিছে শুনি কিবা এটাইনে হয়নে।
তাকে তোন ভাল লাগিছে আজি মোৰ তাকেে। মাথাতে আহি আছে। উে পৰীক্ষাৰ সময়ত ইবোৰ নাইিলে ৰক্ষা এইবোৰ।
পৰীক্ষাত তাহে লিখি থয় আহিবি। হীচষ্ট এ ইতিহাসৰ দিনা আজি মনোজ জন্ম দিনন আমাৰ মুনুৰ জন্ম এ এ হেল্ল শুননা শু শুন ন শুন। ত ইতিহাসৰ পৰীক্ষাৰ দিনা, এ তই এ আমাৰ যি বুতি কে যি বাইদেউটো
অ অ অ চছমা পিন্ধা?
আহ তাই নামটো লিখিছে আজি অমুকৰ জন্মদিন। এনেকুৱা লিখি থৈ আহিবিচোন কি ধুনীয়া লাগিব।
চোন এই মোৰ বাছে পৰীক্ষাৰ সময়ত বছে সদায় বাছে জানা না এইবোৰ মাথাত আহি থাকে মোৰ।
ই মোৰো।
পঢ়াখিনিও মই পাহৰি যাওঁ।
মোৰো মাথাত আহি থাকে।
মোৰ এইবাৰ এইবাৰে যোৱা বাৰৰ পৰীক্ষাৰে আমাৰ প্ৰথম বৰ্ষৰ। লাষ্টৰ পৰীক্ষাটোৰ, মই যে খিৰিকী কাষত যে পৰছো। মই খিৰিকি পিনে চাই কিনে মোৰ এখিলাহে মাথাত আহি থাকে। যত যিমান নতুন নতুন নতুন নতুন বস্তু তুবোৰ শিকিলে মাথাত আহি থাকিব মোৰ আৰু মই খিকি দেখি চাই মই সেইবোৰে ভাবি আছো। ছু।
এইবাৰ আৰু ক'ত অ' খিৰকি অ' নাই দে, এইবাৰ একেলগে ব-বহিব পাৰিম।
আহিবাৰ,
একেলগে বহিব পাৰিম দে, ভাল-ভালে হ'ল।
তই বৰ
সেইদিনা সেই দি কি কয়? কি আকৌ তেতিয়া দুটা-দুটাকে দিবচোন।
এ, নাজানো মুঠতে তই, মই বহিম আৰু।
উম, ম তই মই বহিমেই এইটো ফাই সেই আৰু। খাটাং।
খাটাং। অ' তাৰ পিছত আৰু কোনে বহিব? অ' বগা-কলা বহিব।
অ' অ' অ' এ নহয় নহয়। বাকী, কি বাকী বাকী পৰীক্ষা কেইটাত চব একেলগে হ'ব। একেলগে বঢ়াব মানে তিনিটা তিনিটা বঢ়াব। হলে তই মই দিম। শুনিছনে? তই মই গাহেৰি
আৰু এহেত।
একো নহ, অ'। তই-মই গাহেৰি আৰু? বগা, কলা আৰু কাটিমা। অ' বগা, কলা আৰু কাটি
নাম চাচোন কাটিমা।
কাতি মাহত তাই সেয়ে যে তাই সেইটোৱে মিলি দিয়ে তাইক। হয়নে-হয়নে নহয় ক?
সেইটোৱেতো তাইৰ লগত সেইটোৱে মিলে।
অহ,
পেল পেলে থাকে বাপ্পাৰে বাপ পেলু-পেলু -পেলু-পেলু - পেলু-পেলু।
শুন কিবা এটা কথাত ধৰি ল' তাইৰ আৰম্ভ হল তমুক-তমুক-তমুক-তমুক শেষে নহয়- শেষে নহয়-শেষে নহয়। বয়েব হ'ল -হ'ল অ, তই মোক কৰ - তই মোক কৰ।